হেল্ল'।
কি কিবা আছে।
কি কৰি আছা তুমি?
এইয়া আৰু এনেই, টোপনিও নাহে।
হয় নেকি?
এবাৰ ক'ত যাবা।
দিছে, গছ যাম বুলি ভাবিছোঁ পৰশিলে। তুমি কিয় যোৱা নাই? ল'ৰাৰ ঘৰ, তুমি ল'ৰাৰ বক
গৰম যাব লাগিব ৰ'বা, যাম বুলি ভাবিয়ে আছোঁ। এ মোৰ লগৰ বিলাক, লগৰ বিলাকৰ লগত। বিদ্যালয়ৰ লগৰ বিলাকৰ লগত এনেকে যাওঁ নেকি? কি! মানে আলোচনা হৈয়ে আছে বাৰু? তাৰপিছত আৰু হেইয়া আৰু। ক'ত যাওঁ, এই আৰু চাইন্স মিউজিয়াম আৰু প্লেনেটৰিয়াম। আৰু চিৰিয়াখানা। এইবোৰে চাব যাম আৰু।
হয় হয়, যাবা যাবা। ভাল লাগে। তোমাৰ জন্তুবোৰ আছে, ইমানকে নাই আৰু আগত বহুত কমিছে তোমাৰ, চিৰিয়াখানাৰ জন্তুবোৰ আগতে যিমান খিনি আছিলে সিমান খিনি এতিয়া নাই দিয়া বহুতে বহুতকে আধা-আধিয়ে কমিছে দিয়া।
অ' ভাল নালাগিব যায় গৈ পেলাই।
তুমি দেখা নাই যদি যাবা আৰু।
অ' মই দেখা নাই জন্তুটো মানে কি আৰু কেনেকুৱানো কিমান ডাঙৰ জেগাখন বহুত ডাঙৰ নেকি? মানে কি এৰিয়াটো হা নাই পোৱা নাই ল'ৰাকো নিব লাগিব।
নাই আগতে গৈছিলো নেকি মনত নাই আৰু।
কিবা গাৰা সৰু
সৰু ল'ৰা-ছোৱালীবোৰে এইবোৰ গৈ মানে ভাল পায়, এইটো নিব লাগে তোমাৰ তাতে সিহঁতক।
অঁ, ইহঁতে ধৰা অ', অ' সিহঁতে এতিয়া নাচায় কেতিয়া চাব হয়নে?
তে গলেহে শিকিব ন নগলে কেনেকে শিকিব নহয় জানো?
অঁ, কেনেকে শিকিব এ আৰু যাব নিব লাগিব ৰ'বা ভাবিছো ৰ'বাচোন।
নিবা নিবা বহু নিবা বহুত ভাল পাব গৈ মানে তোমাৰ। ফুৰ্তি পাব যায় কেনে যে, অ' অ' এইটো দেখিছো, সেইটো দেখিছো ক'ব। পাৰিব লগৰবোৰক যে। অমুক দেখিলো, তমিক দেখিলো। হয়নে? নহ'লে আৰু গমে নাপ পাব। ত বোৰ তেনেকে নাই, কিন্তু অলপ চলপ আছে আৰু যিখিনি থাকিব লাগে। বাট্ বহুত কমিছে। তাতকৈ যদি তোমালোকে চিৰিয়াখানা গ'লা হয়, বেছি ভাল পালা হয়।
হা?
চিৰিয়াখানা গলে বেছি ভাল পালা হয় অ
চিৰিয়াখানাতেতো যাম, তাকেতো কৈছো।
খানা বোলে, চিৰিয়াখানা নহয়, চৰি মই তোমাক কি কয় কাজিৰঙা।
কাজিৰঙা কাজিৰঙা গ'লে আৰু কিবা ভয় লাগে।
কাজিৰঙা তোমালোকে গ'লে মানে বেছি ভাল পালা হয়, আৰু সৰু ছোৱালী। কাজিৰঙা গৈ ভাল পাব দিয়াচোন।
ভয় লাগেচোন, যায় পেলাই আকৌ কি বা তাতে যদি কিবা ওলাই হঠাতে।
ওলাই, ওলাই তোমাৰ আমাৰ আমাৰ মানে মামাৰ ছোৱালীজনী গৈছিলে আৰু তোমাৰ চিৰিয়া খানাত মামাৰ ছোৱালীজনী চিৰিয়াখানাত যেতিয়া গৈ চিৰিয়াখানাত বোলে, কাজিৰঙা। হ'--কাজিৰঙা ডাঙৰজনী আৰু। তাই যেতিয়া গলে কাজিৰঙা তেতিয়া তোমাৰ তেতিয়া তোমাৰ কি হল, আহ' কি কয়, বাঘ এটা আহি গৈছিলে সিহঁতৰ সন্মুখত।
হাঁ হাঁ?
বাঘ এটা আহি গৈছে সিহঁতৰ সন্মুখত।
সেইয়াহে ভয় লাগে না'।
জীপ চাফাৰী কৰি আছিলে, জংঘলৰ মাজত বাঘ এটা আহি গৈছে সিহঁতৰ আগত ভাবাচোন।
অ মা তাৰপিছত খেদিছে নে
তাৰপাছত ভগৱানক মাতিছে হে হে
ভগৱানক নামাতি কাক মাতিব আৰু। এ মই মানে বেহুচ হৈ তাতে বাঘটোৰ ওচৰত পৰিয়ে গ'লো হয় হে হে
অ ভগৱানক মাতিবা
উ মা তাই সাহস কৰিছে দেই ভগৱানক যে মাতছে। ভয় লাগে দেই এইগিলা ভয় লাগে আৰু। তাতে সৰু সৰু চলি লৈ যাম যি উৎপাত ল'ৰা ছোৱালীৰ আজিকালি। চলি জানাই চোন সেয়ে ডাঙৰ মানুহ কোনোবা ফালে।
অল অলপ উৎপাত চুৎপাত কৰিবই তুমি নিবাচোন ভাল পাব চাই।
না নাযায় বাঘ এটা যদি আহেও তাৰ পিছে পিছে যাব বাঘত পিছে পিছে যাব চলি যেনেকুৱাহে আজিকালি চলি বাঘকে খেদি যাব
লৈ যাবা তোমাক এনেকে ভয় খোৱাবা যে তেতিয়া উৎপাতটো কমিব
অ অকল কাজি কাজিৰঙাত যোৱা নহব কিজানি ভাবা নাই নহয় কাজিৰঙাত যাব লগা হ'লে অকল কাজিৰঙাতেই যাব লাগিব বেলেগত যাব নোৱাৰা হয়নে
বেলেগত যাব নোৱাৰা হয়
আমি এতিয়া ফুৰা পেনট প্লেনটৰিয়াম যাম বুলি ভাবিছো যিহেতু প্লেনটৰিয়াম গৈছো আগত তাতে মই ইহঁতকো দেখাও আৰু তৰা বিলাক আকাশত মানে দেখা পাই যে এইবিলাক দেখা পালে ভাল
অ অ গৈছিলা ন কাৰ লগত গৈছিলা
আমি আগতে আমাৰ স্কুলত মানে বিদ্যালয়ৰ পৰা নিছিলে চাৰ বাইদেউহঁতে
অ তোমাৰ লৰাই দেখা নাই
নাই তাক দেখাব লাগিব হুম অহ সেইটো তাকো দেখাম বুলি মানে ভাবিছো আৰু
লৈ যাবা আক ভাল পাব চাই তোমালোকেতো যাম বুলি ভাবিছা কলাক্ষেত্ৰ চাইন্স মিউজিয়াম প্লেনটৰিয়াম চব চব একে একেদিনাই চাবা
অ একে দিনাই যাম আৰু প্লেটৰিয়ামত দেৰি লাগে নেকি
অ প্লেনটেৰিয়াম দেৰি নালাগে কিন্তু একেদিনাই চাব নোৱাৰিবা নেকি
অ সোনকালে যাব লাগিব ঘৰৰ পৰা
নোৱাৰিবা যেনহে লাগি আছে ৰবা একেদিনাই একেদিনাই নোৱাৰিবা দিয়া তুমি চাবলে পাৰে পাৰিলেতো ভালে বাৰু কিন্তু নোৱাৰিবাই চাগে দেই নোৱাৰিবা চাগে
অ সেইটোৱেটো নোৱাৰিলে আৰু এনে এনে আহিম ফুৰিব আহিব লাগিব
হয় হয় সেইটোৱে
চিৰিয়াখানা কিমান দূৰত নো আমাৰ ধৰা গুৱাহাটীৰ কোনখন জেগাত
তোমাৰ চিৰিয়াখানা তোমাৰ জু ৰোডত জু ৰোডত আছে চিৰিয়াখানা মই নাই নাই তোমাৰ জু ৰুডৰ ৰাস্তাৰ কাষত একেবাৰে ৰাস্তাৰ কাষতে মই গৈছিলো সৰুতে ডাঙৰ হোৱাতে যোৱা নাই সৰুতে বহুতবাৰ গ'লো
অ আচ্ছা যদি চিৰিয়াখানাত যাম বাৰু যাৰ পিছত যদি প্লেনেটৰিয়াম যদি যাব নাপাওঁ মানে তোমাৰ লগতে কেতিয়াবা যাম দিয়া, তোমাৰ লোকৰ ঘৰত।
অ আহিবা-আহিবা-আহিবা-আহিবা কিন্তু মই ভিতৰত নাযাওঁ মই বাহিৰত থাকিম তুমালোকে চাবা।
কিয় সেইটো আৰু কি কথা আৰু।
এই মই মোৰ মানে একদম আমনি লাগি যায় মই চাইছো নহয় বহুত চাইছো মই সেইবাৰো গৈছিলো এবাৰ আমাৰ আমাৰ দেউতাহঁতৰ ছোৱালী কেইটাৰ লগত সিহঁতৰো ল'ৰাকেইটা ভাগিন দুটা চাবলৈ গৈছিলে মই বাহিৰত আছো ইহঁতক চাব দিছো।
অ।
মই বাহিৰত ৰখি আছিলো।
এ বাহিৰত যাব নালাগে দে, এনেকে বাহিৰত ৰব কাৰণে যাব নালাগে। গ'লে গোটেইকেইজনীয়ে ভিতৰত যাম আৰু।
মোৰ মানে আমনি লাগি যায় এইবোৰ চোৱা বস্তুকে কিমান কিমান বাৰকে চাবা, মই বহুতবাৰ চাইছো মানে।
অ সিহঁতক দেখাম আৰু
তোমালোকৰ মায়া তোমালোকৰ মা আমাৰ জেঠী আৰু
অ অ।
হা জেঠি, মই, ভাগিন, প্ৰিয়া ভাগিন আমি আমি চাৰিজন গৈ চাৰিজন পাঁচজন গৈছিলো আমি। অ প্লেনেটৰিয়াম গ'লো, উগ্ৰতাৰা মন্দিৰ গ'লো, প্ৰথমতে আমি অ প্ৰথমতে আমি উগ্ৰতৰা গ'লো নেখি ন? উগ্ৰতৰা গৈছো হা
অ।
তাৰ পিছত আমি প্লেনেটৰিয়ামৰ ফালে গ'লো। তাৰপিছত আমি মই শুৱালকুছি, গৰমৰ বন্ধ আছিলে মই তোমালোকৰ ঘৰত আহিলো।
অ অ ঠিকে আছে গৈছা আৰু তুমি বহুত খিনি চালা আৰু।
অ চাইছো চাইছো বহুত চাইছো মই একেবাৰে কি কবা আৰু।
মই বাৰু ইমান দেখাই নাই জেগাবিলাক।
তুমি আৰু কি কি দেখিছা জেগা?
মই দেখিলোও অলপ-চলপ মানে সি অলপ বেছি দেখা নাই দিয়া আৰু মোৰ। মানে ইয়াতে গ'লো, জুবিন ক্ষেত্ৰত গ'লো, তাৰপিছত আহ জুবিন ক্ষেত্ৰত যাবাচোন খুব ভাল লাগে। ভাল লাগে মানে আমি যাওঁতে মানে বনাই আছিল আৰু আমি যাওঁতে হোৱাই নাই আমি এমাহ পিছত তে গৈছো। এমাহ দু দহ পাঁচ দিনমান যোৱাৰ পিছতে গৈছো আৰু। হা?
অ এতিয়া হৈছে চাগে ন?
এতিয়া অ হৈছে হৈছে। এতিয়াও যোৱা নাই এতিয়াও যাব লাগিব ৰ'বা এবাৰ মন্দিৰ জুবিন দাৰ মন্দিৰত।
অ-অ-অ-অ
জুবিনক্ষেত্ৰ বুলি ক'ব নোৱাৰি জুবিন দাৰ মন্দিৰ কব লাগিব।
অ তাকেই ঠিকে কৈছা তুমি। ইমান ভাল লাগে ন, তাতে তাতে যে তোমাৰ এনেই পুৰা সময় মানুহ হৈয়ে থাকে। অ মানে মানুহ নকমে মানে তোমাৰ তাতে।
মানে যেনেকৈ কামাখ্যা মাৰ তাতে যেনেকুৱা মানুহ থাকে।
অ মানুহ এনিটাইম তোমাৰ মানুহ মানুহে থাকে তোমাৰ ইমান মানুহ থাকে নহয় তোমাক কি কম। মানে আচৰিত লাগে দে ভাবি চালে যে এনেকুৱাও কিবা এটা ব স্তু আছে বুলি।
নহয়নে?
আৰু তোমাৰ বিভিন্ন বি কিমান দূৰৰ দূৰৰ পৰা মানুহবোৰ চাবলে আহে ইতো মানে এতিয়া তোমাৰ বহুত দূৰৰ দূৰৰ পৰা চাবলে আহে জানানে মানুহ বোৰে।
অ অ, মানে মানুহবোৰকো মানুহবোৰও বহুত ভাল পাইছে আৰু জুবিন দাৰ
হুম হয় হয়, ভাল পাইছে আৰু মানে। ইমান দূৰৰ দূৰ দূৰৰ পৰা আহে চাবলে আৰু মানে চাকি বন্তি জ্বলাই আৰু এনিটাইম অ অন'পৰত মানুহ ৰ খিয়ে থাকে ৰখি থাকে মানে কি থাকেইে দিয়া তাতে অন্নপৰত মানুহ কেটা।
অ।
ভাল লাগে আৰু হয়নে এনেকে শ্ৰদ্ধাঞ্জলি দিয়ে, হয়।
তাত এজন যে মানুহজন যে পুৰছে এনেকুৱা লাগাই নাই ন?
সেইটোৱে বেয়া লাগে দিয়া বহুত খিনি বেয়া লাগে আৰু কি কবা উপায় নাই।
শ্ৰদ্ধাঞ্জলি দিছে দিছে যদিও সেইখান শসানে সেইখান হয়নে?
হয় হয় কিন্তু মানুহে সেনে সেনেকে অনুভৱ হ'ব দিয়াই নাই মানে মানুহবোৰ গৈয়ে থাকে তাতে তোমাৰ।
অ গৈয়ে থাকে গৈয়ে থাকে মানুহবিলাক মানে অ ক্ষেত্ৰ মানে কি বহুত ভালে পাইছে আৰু, জুবিন দাক এৰিব পাৰা নাই। বনাও, তেওঁ কিজানি ভাবিছে আৰু মোক ইমান ভাল পায় মানুহেও সিওঁ ভাবিছে কিযানি।
হয় হয়। তেওঁ মানে যোৱাৰ পিছতে চাগে তেওঁৰো অনুভৱ হৈছে অ মোৰ কিমান মানে মানুহ আছে হয়নে? অনুৰাগী আছে। সেইটোৱে।
তেওঁৰ মানে বৌজনীলে আৰু বেয়া লাগে ন! বৌজনীৰ কাৰণে বেয়া লাগা হৈছে। উম খিনাইখিনাই কেনেকুৱা হৈছে আৰু।
খীনাইছে গোটে বহুত, উম, বহুত খিনাই গৈছে।
এয়া, উম।
এয়া আৰু কি কবা আৰ ন!
খিনাইছে, অ কি কবা আৰু উপায় নাই।
তেওঁ চল্লিশ হাজাৰ গান গাইছে চল্লিশ হাজাৰ ভাবাচোন তুমি এ মানুহজন বাচি আছে কেইদিন! বাচি আছে বাৱন বাৱন্ন বছৰ নেকি হে, তেওঁ চল্লিশ হাজাৰ গানে গাইছে। উম, বাৱন্ন বছৰ বাচি আছে।
তোমাৰ টেলেণ্টেড নহয় কি কবা! বহুত তোমাৰ জ্ঞানী লোকজন।
জ্ঞানী কিবা-কিবি বহুত কিবা-কিবি বটাঁও পাইছে ন তেওঁ!
অ বহুত পাইছে তোমাৰ তুমি ৰৈ ৰৈ বিনালে খন চালানে নাই?
চালোঁ চালোঁ সেইখানো চালোঁ বাৰু। বহুত কি মানে অ চালোঁ চালোঁ, উম। ভাল লাগিছে, ভাল লাগিছে মানে কি আৰু মোৰ মানে কান্দোতেই গৈছে আৰু।
এইয়ে আৰু চবৰে তোমাৰ একে অৱস্থা আৰু কি কবা।
উম', কান্দিব লগা হৈছে আৰু কি কৰিবা।
হয়, হয়।
বেয়া না